হেল্ল'। নমস্কাৰ বাইদেউ।
নমস্কাৰ নমস্কাৰ।
কি কৰি আছে?
এতিয়া আম কাট
আম কাটি আছে? আম কি আম অ' টে-কেঁচা আম নে?
পকা পক আম।
নে তেঙা তেঙা।
মিঠা।
মিঠা মিঠা আম।
মিঠা আম কাটি আছোঁ।
মি।
খাটা হৈছে আৰু এতিয়া মানে অলপ বাত বাতি বাতি। তেদিয়া হেতক ভগাই দিওঁ।
আমৰ জুচ খাইছে নে নাই?
জুচো খাওঁ কম আম থাকিলে তামানে জুচ বনাই পেলাই খাওঁ।
হয় হয় বুজি পাইছো মইয়ো জুচ বনাই খাই বেছি ভাল লাগে আমৰ।
এতিয়া আমৰ চিজনত আমে খাম আৰু।
আমে খাব লাগিব আম কঁঠাল আনৰস,
আনাৰস প্লাম। আমতি আহিলে আৰু। আমে খাব লাগিব।
আম আম তে কেই তাৰিখৰ পৰা়।
আমতি একৈশ বাইশ তাৰিখে পৰা বাইশ,
বাইছ তাৰিখ তেইছ তাৰিখ ছবিছ তাৰিখ,
অ ছাব্বিশ তাৰিখেহে হব।
বাইশ। তেইশ চৌ্বিশ পচিশ ছাব্বিশ।
ছাব্বিশ তাৰিখে হ'ব চাগে,
কি কৈছে,
এতিয়া মতি লগা নাই? লাগিব আৰু আম, থ লগা নাই?
লগা নাই ন,
উম। ছাব্বিছ তাৰিখে লাগ বাইছ তাৰিখে লাগিব অসমীয়াৰ হেৰি আহাৰৰ এঘাৰ তাৰিখ আমতি।
আহাৰৰ কেই তাৰিখ।
আহাৰৰ এঘাৰ তাৰিখে শেষ হয় আমতি আমি আমতি কওঁ আমবচি। হয় হয় আৰু। মা কামাখ্যাত চাফা এনে দৰে খুলি দিয়ে,
দুৱাৰ ফালি ফুলি দিয়ে,
মন্দিৰ তৰা। অ
কৰি
উম উম
কেতিয়া কৰিছিলে
দুবাৰ কৰিছো দুই তিনিবাৰ মান কৰিছো বহুত দিনৰ মূৰে মূৰে
বেছি কৰা নাই ন দুই তিনিবাৰ মাত্ৰ
আহ ইমান ভিৰ বহুত ভিৰ হয় ন
বহু ভিৰ হয় ন।
আহ বহুত ভিৰ হয় সদায় ভিৰ হয় অম্বুবাচি বুলি নহয় সদায় ভিৰ সদায় ভিৰ হয় যেতিয়াই গলেও মানে এ মানে ভিৰ হয় কম বেছি। কোনো দিনে নহয়
ইমান মানুহ ক'ৰ পৰা চ হে ন
মায়ালৈ আহে কামাখ্যামালৈ আহে।
অ মানে ভাৰতবৰ্ষৰ ভাৰতবৰ্ষৰ সকলো জেগাৰ পৰা আহে। দৰ্শন কৰিবলৈ বহুত মানুহ আহে দেই।
উ
আৰু উব্ৰতৰাত যে আছে উব্ৰ উব্ৰতৰাত গৈছে নে নাই।
উব্ৰতৰাত মায়ে কামাখ্যা মন্দিৰৰ একে কিন্তু তাতে সিমান মানি নহয় আৰু এ গাঁৱৰ মাজত হৈছ ন
উজান বজাৰত
উজান বজাৰত অ উজান বজাৰ হ'লেও ওচৰে পাজৰেৰ মানুহ আছে ন জেগা বেছি নাই অলপ ভিতৰুৱা তাতে সিমান মানুহ হয় মানুহ কিন্তু সিমান নহয় আৰু
মই একবাৰ গৈছিলো অ দূৰ্গা পূজাৰ টাইমত ইমান মানুহ ইমান মানুহ প বাপৰে বাপ আৰু নতুন ওছৰত গৈছিল ইমান মানুহ হয় ইমান নাই দিব লাগে দৰ্শন কৰিবলে মানে বহুত বহুত
কোকোৰাঝাৰত এটা যে পুখুৰী আছে। তে তাতে ৰাজা কাছ ইমান ৰাজহাঁহ আ বহুত
বহুত ৰাজহাঁহ আছছ মই এবাৰ নেকি দুটা ৰাজহাঁহ এৰি দিছিলোঁ তাতে।
এৰি দিছিলা।
এৰি দিছিলোঁ এৰি। খাব দিছিলে লৈ এৰি দিছোঁ তাতে তাৰে পিছত আৰু ওচৰতে পৰিৱেশতটো ভাল কিন্তু তাৰে মনত নাই এটা নে। তাত উম
এটা নিদিয়ে দুটাই দিয়ে
দুটাই দিলোঁ তেন্তে এযোৰ দিয়ে হয় হয় ঠিক কৰিছে এযোৰেই দিছোঁ মইওঁ
ভাল লাগে ৰাজহাহঁবিলাক চাই ওআহ
উম বিয়াত ভাল লাগে কিমান চিঞৰি থাকে কেনা ৰাজহাহঁগিলা বোৰে
কাছ আছে তাতে
কাছ এসূপা আছে আৰু মাধৱ মন্দিৰ যাই আছে জানেনে হাজত এনেকে যে অ এইখিনি শৰাই ঘাট খন পাৰ হৈ পেলাই যে এনেকে যায় অ শুৱাল কোঁছি ফালে এটা ৰাজহুৱা ৰাস্তা। ত আছে আৰু শুবাল গুচি আৰু হাজো এনেকে যোৱা যদি গৈ শিঙি মাৰিৰ পৰা এইফালে শুৱাল কুচি যায় এইফালে হাল
পাইছোঁ মাধৱ মন্দিৰত বহুত গৈছোঁ। ভাল লাগে চব মন্দিৰতে ভাল লাগে।
চব মন্দিৰতে ভাল লাগে তাতে যে কাছও আছে দেখিছেনে ইমান ডাঙৰ ডাঙৰ কাছ আছে মাধৱ মন্দিৰত বহুত ডাঙৰ ডাঙৰ কাছ আছে আৰু পমককা যে আছে এইফালে হাজ গোট সিফালেও গৈছিলো ইমান পাহাৰ হয় নহয় আৰু
পোৱামক্কা বহুত ওপৰত পাহাৰত
আৰু ইমান ধুনীয়া দৃশ্য প্ৰাকৃতিক দৃশ্য বিৰাট ভাল লাগে সেইফালে গৈ
আহ পাহাৰৰ দৃশ্য ভালে
পাহাৰৰ দিশ্য ভালে লাগে
তাতে সেই নিজৰ গাড়ী লৈ যাব লাগিব কিন্তু এই গাড়ী নিনিয়াই।
অ', - অ',
হেই ফালে যাব লাগিব
নিজৰ গাড়ী লৈ যাব লাগিব সিফালে।
খোজ কাঢ়- খোজ কঢ়ি যাব নোৱাৰি বহুত দূৰ হয় এনে বাইক লৈ এবাৰ নিজে গাড়ী লৈ যাব লাগিব।
ইমান ওখৰ ইমান
গৈয়ে যায় মানে যায় গৈয়ে নাপায় -গৈয়ে নাপায় ইমান দূৰ। পাহাৰ
গৈয়ে নাপায় কিন্তু এবাৰ যোৱাতে মানে। এবাৰ গতে মানুহবোৰেতে জগিং - জগিং নে ইভে
তাৰপাছত
আবেলি খোজ কঢ়িব যায় দৌৰিব যায় বহুত লৰা লৰাবোৰে দৌৰিব যায় সিহঁতে দেখা পাইছিলো এবাৰ চোৱাতে। এ হাজৰ আৰু তাৰ পৰা এটা দেখা পাই আৰু একদম ওখ জেগা এটা আছে তাৰ পৰা গোটেই এটা দৃশ্য দেখা পায়। বহুত
কি দেখা পায়?
দৃশ্য দেখা পায় বিৰাট ধুনীয়া দৃশ্য দেখা পায়।
পম অকৰৰ বৰা
হয়', তাৰ পৰা।
আহ ', হাজোত আছে মন্দিৰ পোৱামক্কাও আছে কেদাৰ মন্দিৰ আছে মাধৱ মন্দিৰ আছে - আছে।
উম', বহুত মন্দিৰ আছে হাজত বিহুত বহুত মন্দিৰ হৈছে কেদাৰো হৈছে। তাৰে পিছত আৰু আপোনাৰ আৰু ক'ত- ক'ত - ক'ত গ'লে আৰু আপুনি গুৱাহাটীৰ হাজো ফালে এ ', এই গৈছে আপুনি উত্তৰ গুৱাহাটীত যে হৰি কৃষ্ণ মন্দিৰ আছে গৈ পাইছে?
নাই -নাই। যোৱা নাই।
ততে মই গৈছিলো ইমান শান্তি পৰিৱেশ ইমান ধুনীয়া লাগে গৈ বিৰাট ভাল লাগে। গৈ', যাবচোন এবাৰ আপুনি।
যাম। যাম বুলি ভাবো আৰু যাই নহয়।
উ', বহুত ধুনীয়া হয় বহুত।
তাতেই গধূলিয়ে যায় ৰাতি যায় গধূলি দিনত সিমান ভাল নালাগে।
অ ভাল নালাগে কিন্তু যাব পাৰে ৰাতিপুৱা যাব পাৰে আবেলিও যাব ।
পূজা গধূলিয়ে কৰে দিনত নকৰে বোধই।
আৰু এটা যে আছে ইচ্কন উলুবাৰীত। সেইটোতো গৈছে নে আপুনি অ গৈছে ন আপুনি? ত, সেইটোতো কিমান ভাল লাগে ন। একদম ওখ জেগাত। আছে আৰু ইমান বতাহ আহে সেইখিনিত।
সেইটো দৃশ্য ভাল লাগে।
ইমাণ। ভাল লাগে তাতে বহি নহ, বহুত ভাল লাগে গৈ।
আৰু তাতে সেই প্ৰসাদো দিয়ে নহয় ইমান সোৱাদ হয় তাতে।
প্ৰসাদ দিয়ে। কেতিয়াবা সেই দিয়ে। অ, কল্ড ড্ৰিংক দিয়ে।
কল্ড ড্ৰিংক দিয়ে হয়, আৰু মানে জন্মাষ্টমীত মই এবাৰ গৈছিলো আৰু তিনিবছৰ আগতে তাতে তিনি বছৰৰ আগৰ কথা আৰু জন্মাষ্টমীৰ সময়ত।
অহ।
তাতে মানে গৈছিলো আৰু তেতিয়া মানে। তাতে জন্মাষ্টমী কৃষ্ণ আৰত। হোৱাৰ পিছত সেই লগাই দুতে ফুচ। লগাই মানে ফুড চেল কৰে আৰু কিন্তু চব মানে সেই ফুড সেই খানা হয় মানে নিৰামিষ খানা। পুৰাটাও নাই মানে ইমাণ নিৰামিষ। খানা হয় আৰু বিৰাট সোৱাদ হয়, চাওমিন থাকে কিবা কিবি বিস্কুট কিবা কিবি চাট। থাকে বিৰাট সোৱাদ লাগে।
খাই পোৱা নাই এইবিলাক। একবাৰ গৈছিলোঁ আৰু এইবিলাক খাই নাই অলপমান পাছত খাইছোঁ, কল্ড ড্ৰিংক খাইছোঁ।
অ' তাতে সেইবোৰ দিয়ে। আৰু
উম, তাৰ পৰাও, মন্দিৰৰ পৰা স্কনৰ পৰাও দৃশ্যটো বহুত ভাল লাগে, প্ৰাকৃতিক দৃশ্য।
প্ৰাকৃতিক দৃশ্যটো বিৰাট ধুনীয়া লাগে।
আৰু ইমান গৰম নাই তাতে এইখিনিত। গোটে বতাহ লাগি থাকে।
একদম গৰম নাই আৰু তাৰে ওপৰত যে সেই আছে, গান্ধী মণ্ডপ আছে দেখিছেনে? তাৰে ওপৰত নহয়। সেই ইফালে এই সেনেকে কিবা এটা ৰাস্ত তলেদি যাব লাগে, তলৰ পৰা এনেকে ওপৰত যাব লাগে। গান্ধী মণ্ডপ। তাতে মানে ৰাতি-ৰাতি কেতিয়াবা লাইট শ্ব' হয়। গান্ধী মণ্ডপ। আৰু তাতে হা, ভালে হয় তাতেও। বা আপুনি যদি ইফালে যায়, উলুবাৰীত থাকে। উলুবাৰীৰ পৰা এই ফ্লেগখন দেখা পায়।
দেখি পোৱা নাই কিন্তু।
অ' দেখিল দেখিল, দেখা পাই আৰু উলুবাৰী সেইখিনিৰ পৰা, সেনেকে। মই আগতে যোৱাত তে বহুতবাৰ দেখিছিলো ফ্লেগখন। তাতে।ভাল লাগে বিৰাট ভাল লাগে। প্ৰাকৃতিক দৃশ্যটো।
আৰু আপোনাৰ, কি কয় আ, আৰু এটা আছে নহয় ছাইবাবা মন্দিৰ। অলপমান গুৱাহাটীৰ ফালে, ছাই বাবা মন্দিৰ সেইটো খুব ধুনীয়া হয় । গৈ পোৱা নাই বাৰু। বাট শুনিছো বিৰাট ধুনীয়া বোলে। যাম-যামকে যাবকে পোৱা-পৰা নাই।
আপুনি গৈছে?
ছাইবাবাত যোৱা নাই।
ময়ো যাম। যামকে যাব‌ই পৰা নাই আৰু, ছাইবাবা মন্দিৰতো যাম যাম যামকে যাবই পৰা নাই।
যাবতো চবতে ইচ্ছা যায়, কিন্তু নিমিলে ন সময়ো নিমিলে। টাইম-টেবুল নিমিলে আকৌ
হয়, যাব লাগে গুৱাহাটীতে ইমান আজিকালি, ফুৰা জাগা ওলাইছে। আগতে ইমান নাছিলে আজিকালি ওলাইছে বিৰাট ধুনীয়া ধুনীয়া, জেগাবোৰ।
বহুত আছে চাব লগা জেগা গুৱাহাটীত।
উম বহুত আছে। যাম যাম কি যাবই নোৱাৰি। আৰু মানে বহুত বহুত মানে ভাবিব লাগে ইটোত যাওঁ সিটোত যাওঁ আৰু আজিকালি যিহে যাম গাৰীৰ যাম। জামৰ কাৰণেও যাব ইচ্ছা নাযায় ক'তো যাহ গাড়ী যা ওপৰৰ পৰা গৰম।
উম। গৰমৰ কাৰণে তো ল'ব নোৱাৰি।
গৰমৰ কাৰণেও নোৱাৰি আৰু ইমান গাড়ী যাম বাপ্ৰে বাপ।
সোণাপুৰত যাই গৈছে না।
নাই পুৱা যাব লাগিব।